শুনিছানে?
শুনি আছো শুনি আছো মই এই মানে কি আমাৰ লগৰ দীঘলাৰ চিমটো লৈ ললোঁ
অ', গম পাইছো মই ভাবিছো এই তাৰ নামটো ওলাইছে দীঘলা বুলি
অ', অ', কি কৰি আছ?
এই মই লখিমপুৰ টাউনলৈ আহিলো।
অ', ক ক'ত আছ?
এই টুহিনা বাহতৰ দোকানত সোমাইছো।
অ', আচ্ছা আচ্ছা তুইনা বাহতৰ কিহৰ দোকান আছেনো?
এই হেৰি নহয় হেৰি খুলিলে নহয় ৰেষ্টুৰেণ্ট কেফে টাইপ অ', খেলমাটিত
অ', অ', ভালেই তই মোক কৈছিলি নহয়। অ', অ', বাকী খোৱা বোৱা কৰিলি নাই?
খোৱা বোৱা মই ঘৰত খাবলৈ নাই এই ইয়াতে কিবা এটা খাওঁ আৰু
অ আকৌ তোৰ আজি কোচিং আছে নে কিনো
কোচিং নাই মই দুদিনমান অফ লৈ থৈ আছে
আহ ক্লাছ মানে সেই মই মানে ৰুমলে আহিছো আকৌ যাম
অ আকৌ আজি আহিবি নেকি অ অ তেনেহলে ভালেই মই বোলো আকৌ কি হ'ল তই ইটো দৰিবলৈ যোৱা কথা কৈছিলে কাইলৈ
অহ অহ
অ মই কনফিউজ হৈ গৈছো বোলো কি হ'ল দৌৰিবলৈ যোৱাৰ কথা কৈছে আকৌ মানুহতো আজি গ'লেইহি
না না যাম মই এনেই ৰুমলৈ বস্তু দুটামান থ'বলৈহে আহিছো।
অ'।
আৰু এই জেঠাইহঁতৰ ঘৰত সোমাম।
অ', অ'। ভালে, মই আগতো এই এতিয়া ইয়াত বহুত ৰ'দ গ'ম পাইছ নাই।
এই ইয়াত, একেই।
এ ইয়াত মোৰ বহুত ৰ'দ ঘপককৈ ৰ'দতটো বাঢ়ি গ'ল নহয় মই এতিয়া খালী গাৰে পকাত পৰি আছো আৰু।
মই এতিয়া এই ইয়াত বোৱা নাই ফেনৰ তলত বহি দিওঁতাইে ভাল লাগিছে।
অ'। এ হেয়া ইমান ফটককে পাই ৰ'দতটো বাঢ়ি গ'ল আকৌ মাজতে পকাহে ধৰিছিল
সেইটোয়ো আজি ৰ'ত আকৌ এনেকুৱা হৈছে। বৰ এটা বিশেষ বেয়াও হোৱা নাই অলপ দিব লাগে ৰ'দটো দেই।
অ', ৰ'দটো বেছি পিত পিতিয়া হ'লেও মানে থাকি ভাল নালাগে নহয়।
সেইটোৱেই বেছি গৰম হ'লেও বেয়া।
অ' এতিয়াতো ৰ'দটো দিব তাকে আৰু দুই তিনদিন একেলগে ৰ'দতো দিলে খানা এটা খাব লাগিব।
অ', অ', গোটেইখিনি মিলি।
অ' সেইটোৱে।
এ।
অ', বাকী সেই খেল কেইখন কি হ'লনো হেৰি ইয়াত যে আছিলে প্ৰিপৰেচন কেনেকুৱা হৈছে।
মই হেৰি কৰিলো এইকেইখন ৰেজিষ্ট্ৰেচন কৰিলো মানে। এ, এ হেৰিটো ল'লো মানে আমাৰ টিমৰ হেৰিটো।
অ' ল'লি? হেৰি লখিমপুৰৰখন নে ধেমাজিখন লৈছ। ল'লি তেতিয়াহ'লে ঠিকে ভালেই হ'ব। বাকী তই হেৰি কচোন চাউণ্ডটো অকমান কমাই লওঁ মানে বেকগ্ৰাউণ্ডত কোনোবাই মতা ওলাই আছে।
এই অকমান অসুবিধা হৈ আছে মানে।
অ' হ'ব একো নাই বাৰু।
বাকী মই কথা জানো সেই ফুটবল খেলখন ৰেজিষ্ট্ৰেশচন কৰি আছো।
অ'-অ'।
টিম এতিয়ালৈকে মোৰ লগত ৰেজিষ্টাৰ কৰা বাৰটা টীম হ'ল।
উম-উম।
পইচা পাতিবোৰ অনলাইন মাৰিছে মই যেনিবা তোৰ এই গ্ৰুপতটো দেখিছই। মইতো বিভিন্ন ধৰণৰ তথ্যবোৰ দি আছো প্ৰতিটো গ্ৰুপৰে নাম তালিকা আকৌ লেয়া সমূহৰ নামো দি দিছো নহয়। অ', তই চাবি সেই গ্ৰুপতে